অ কি কৰিছা?
এ আছো তুমি কি কৰিছা?
মই সে আছো এনে আছো বতাহ মাৰি আছে বহি আছো।
অ অ।
খোৱা বোৱা কৰিলা।
নেৰি।
শুনিছানে।
শুনি আছো অ।
অ অ।
ভা খোৱা বোৱা কৰিলা।
কয়িলো অ কয়িলো।
অ
খাই বই আজৰী।
অ
ইমান গৰম।
গৰম গৰম বহুত গৰম মুখত একো লগাবই নোৱাৰি গৰমত।
উমহ!
তোমাৰে আমি হাহ।
কিমান গা ধোবা বোলো।
মই সেই গা পা আকৌ ধুই মেলি আজৰি হৈ এনেই ৰাস্তালৈ বুলি ওলাই আহিছো।
উম!
উম!
মুখৰ মানে ছালৰ যতন নললে এতিয়া ছাল কিবা হ'ব।
তোমাৰ মুখৰ কাৰণে এইটো কি চাউলৰ যে পানীটো? চাউল পানীটো তোমা। চাউলটো তিয়াই পেলাই ধুলে পানীটোত এ এ চাউলকেটা টুকি যিটো পানী ৰৈ যায়!
সে পানীটো বোলে ছালত ওম এ সানিব লাগে এতিয়া গৰমৰ দিনত।
অ সানিব লাগে মানে ধুই ধুই পেলাব লাগে সেই চাউ চাউল পানীত। তে ধুব লাগে, মুখখন। অ ধুব লাগে, ধুলে ভাল। চালত উম! উজ্জ্ব মানে হেৰি মুখৰ হেৰি আকৌ তোমাৰ উজ্জ্বলতাটো বৃদ্ধি কৰে আক।
বেছি কৰে অ সেইটোৱে উম!
অ হেৰি, পানীটো চাবাচোন চাফাকে ওলাই ধুনীয়াকে।
উমম! তাপা তোমা মৌ জোলটো যে, মৌ মৌ জোলটো। তোমা স্কিনত সানিলে বোলে ফললে পুৰা গ্ল' আনে!
উম! মৌ জোলতটো হেৰি তোমাৰ এই ড্ৰাই স্কিনৰ কাৰণে নে, হেৰি অইলী স্কিনৰ কাৰণে? নাজানো মৌ জোলটো। গ্ল' আনে এই ড্ৰাই স্কিনক ড্ৰাই স্কিন আনে নেকি মৌ জোলটো। জোলটো তোমা অকমান হেৰি যে!
উম!
তেলেতিয়া টাইপ যে মৌ জোলটো অকমান! আঠা আঠা টাইপ নহয় জানো, সেইটো হেৰি তোমাৰ অইলী স্কিনত সানিলে ইমান ভাল নহয় সেইটো চাগে হেৰি স্কিনৰ কাৰণে হ'ব।
উম।
এই তোমাৰ এইটো কি কয়, ড্ৰাই স্কিনৰ কাৰণে হ'ব।
উম, উম। তোমাৰ আকৌ এই হেৰি
আৰু এই তিঁয়হটো, তিঁয়হটো ভাল, অমিতা ভাল স্কিনৰ কাৰণে চব ভাল।
অ অ তেওঁতো তোমাৰ এই চকুৰ তলবোৰ যে কলা যে পৰি যায়।
অ চকু-
এ তান তোমাৰ এনেকে কাটি পেলাই তোমাৰ পলেপ দি থবও পাৰা। বা পিছ- পি মিক্সিত পিচি পেলাই এনেকে খানি দিবও পাৰা ট্ৰেইনিংও ভাল-
হেৰি এই এই তিঁয়হৰ এইবোৰ আজিকালি ফেচ ৱাশছেে ওলালে নহয়
অ আছে বাৰু
পাপায়া উম পাপায়া ফেচ ৱাচ টো ভাল। তোমাৰ স্কিনৰ কাৰণে বহুত ভাল পাপায়া ফেছৱাছটো
অ
তাৰপিছত তিঁয়হৰো পায় এলোভেৰাও পায় এলোভেৰাটোও ভাল স্কিনৰ কাৰণে।
ভাল ভাল এলভেৰাতটো বহুত ভালেই আৰু স্কিনৰ কাৰণে। এতিয়া উত্তম তপাত ম গাখীৰ যে, কেঁচা গাখীৰ হেল্ল', উ ম কেচা গাখিৰ যে কেঁচা গাখীৰ যে কেচা গাখিৰে তোমাৰ স্কিনটো ই কপাহ লৈ তুমি চফা কৰিব পাৰা, কপাহত তিয়াই। তেনেক সেইটোও ভাল বুলি কোৱা শুনো।
আৰু এটা আছে নহয় তমা মুলতানী মিতি বুলি কয় সেইটো একদম মাটি উম- আৰু এটা আছে নহয় তোমাৰ মূল টানী মিটি বুলি কয় একদম মাটি সেইটো মই ব্যৱহাৰ সেইটো ব্যয়ৱহাৰ কৰিছো বাৰু- দ খুব মানে খুব ভাল ফলাফল পায় এই মুখখন মিহি হয় তোমাৰ তাৰ পৰাা তোমাৰ- পোৱা নে- গাখীৰৰ লগতো লগাব পাৰা তুমি
এই ৰ'দত যে ছালটো তোমাৰ প পুৰা কলা যে হৈ যায়। সেইটো কাৰণে ভাল নাই সেইটো
ভাল ভাল অ ভাল সেইটো তুমি মানে ব্যৱহাৰ কৰিছা চাবাচোন ব ব্যৱহাৰ কৰে মানে তুমি ফলতটো ভালে পাবা বেয়া নোপোৱা, মানে মই যিহেতু ব ব্যয়ৱহাৰ কৰিছোঁ ন এই মূুলতানী মিট্টিটো মই ব্যৱহাৰ কৰিছোঁ ব্যৱহাৰ কৰি মই মানে তাৰ ফলটো ভালে পাইছো বেয়া পোৱা নাই মোক মুখখন বিশেষ। খহতা হেৰিতো নাথাকে মিহি হয়।
অ
ম মানে বগা নহলেও তোমাৰ মিহি হ'ব লাগে বস্তুটো। বগাটো ধৰা উ বগাটো হৈছে এটা হেৰি কিন্তু তোমাৰ মুখখন মিহি হলে ভাল লাগে। ধৰা
অ হয়
উম মিহি হলে ভালে অ অ
তোমাৰ নাৰি নাৰিকল তেলটো যে নাৰিকল তেলটোো তুমি ৰাতি মুখ
অ অ অ নাৰিকল, তেলটো খুব অ নাৰিকল তেলটো খুব ভাল হেৰি তোমাৰ হেৰি কাৰণে স্কিনৰ কাৰণে
অ
এল'ভেৰা, জেল নাৰিকল, তেল
অ
পাপায়য়া ফেচৱাছ তাৰাপা তোমাৰ আৰু এটা বস্তু আছে এইটো মামা আৰ্থৰ যিটো বস্তু মানে যিটো কোম্পানী মামা ধৰৰ বস্তু বিলাকু খুব মানে স্কিনৰ কাৰণে বহুত ভাল উম মামাৰ আৰ্থৰ বস্তুতটো বহুত ভাল স্কিনৰৰ কাৰণে দামতটো অকণমান বেছি। কিন্তু কামটো মানে বহুত ধুনীয়া কৰে।
অ তাৰপৰা গ্ৰীণ টি গ্ৰীণ টি টো তোমাৰ ছালৰ কাৰণে ভাল বুলি কৈছে।
আহ
উ
গ্ৰীণ তিটো ভাল অহ।
ভাল অহ।
এ গোলাপ জলটো ভাল তনা তুমি এতিয়া ক'বালৈ গ'লা ধৰা আয়ু টনাৰ বুলিও এটা স্কিন টনাৰ পায়, গোলাপ জলটোও পায়। মইতো মই বাৰু আয়ুতন ইউজ কৰিছো দেই।
মই আগতে আয়ুটনাটো উছ কৰি পাইছো এতিয়া। তোমাৰ বহুত বছৰ কৰা নাই আগতে কৰিছিলো মানে হাই স্কুলত পঢ়ি থাকোঁতে।
অ মই সেই আয়ুটনা মই ইউজ কৰিছো সেইটো ভাল, তাৰপিছত গোলাপ জল টো ভাল কাম একেটাই কিন্তু দুইটাৰে।
অ
কপাহত লগাই তোমাৰ এনেকে তুমি ক'ৰবালৈ গ'লা যেনিবা তাৰ পিছত আহি পেলাই মুখখন চাফা কৰো বুলি কলে কপাহত এনেকে হেৰি কৰি
অহ তিয়াই পেলাই
অ তিয়াই পেলাই এনেকে চাফা কৰিব পাৰা।
পাৰি অহ
বহুত তুমি এনেকে কপালখনত লগা মুখখন চাফা কৰিলে দেখা পাবা হেৰি তোমাৰ মানে কিমান ক'লা লেতেৰা দাগ আঁতৰিছে তাৰ পৰা।
তো বাদাম বাদাম ভাল স্কিনৰ কাৰণে বাদামটো খালে তোমাৰ স্কিন টো বহুত ধুনীয়া কয়ে।
উহুম
তেছ
বাদামটো ভাল অ বাদামটো খাব লাগে, এনেও তোমাৰ ৰাতিপুৱা তোমাৰ কাজু বাদাম কাজু সক এনেয় তোমাৰ নৰ্মেলি যিটো বাদাম সেইটো বাদাম খালেও ভাল।
আৰু উম অ অ
এনাৰ্জি আহে ন কাজু চাজু বিলাকত। কাজু বিলাকত কাজু বাদাম বিলাকত এনাৰ্জিও আহে নহয়।
আহে অ
তাকে অহ
উম দামো
ড্ৰাই ফুড দামো আদা দামটো বাৰু আছে। ড্ৰাই ফুড তোমাৰ কাজু বাদাম তাৰপিছত আকৌ তোমাৰ খেজুৰতটো যে শুকান খেজুৰতো
অ খেজুৰটো খাব লাগে, খেজুৰটো খালে তোমাৰ আইৰনৰ কাৰণেও ভাল। চা কেলচিয়াম কাৰনেও ভাল স্ক্ৰীনৰ
ফেচবুক অহ তাপা ঘী বুলি এটা কিউৰীটো ভাল হ'ব খাবলে, অসম অ
অকমান তেনেকি টেঙা টেঙা লাগে এই গুটি গুটি আছে তিলৰ নিচিনা মাজঅ মই এবাৰ খাই পাইছো অ অ এবাৰ খাই পাইছিলোঁ, পাহাৰীয়া জেগাত পাই বোলে বেছিকে।
উম মই আকৌ বহুত ভাল পাওঁ কিউৰিটো খাই।
উ উম
ফ্ৰুট ফ্ৰুটছৰ ভিতৰত সেইকেই কিন্তু ভাল, মোক কিউৰিটো মানে ভাল লাগে খাই, কিউৰিত ভাল লাগে তাৰ পিছত তোমাৰ আকৌ ড্ৰেগন ফ্ৰুট ফুইটো, খাইচা নাই জানো ড্ৰেগন ফ্ৰুটটো বহুত ধুনীয়া, দামো ধেই হয় কিন্তু সেইটো ড্ৰেগন
তোমাৰ খাই পোৱা নাই তোমাৰ, এনে কোৱা শুনিছো খাবলৈ ভাল বুলি, কিন্তু মই সেইটো বস্তুটো খাই পোৱা নাই। ওলোৱাও বেছি দিন হোৱা নাই নহয় আগতেতো এইবিলাক নাছিলেই।
নাছিলে অ' এইটো তোমাৰ কি হয় এনেকে তোমাৰ কাটি দিয়াৰ লগে লগে ভিতৰত সৰু-সৰু তিলৰ নিচিনা তোমাৰ ক'লা-ক'লা দেখিবলৈ ইমান ধুনীয়া লাগে।
অ' ভাল লাগে ৰঙা পুৰা ৰঙাও নহয় তোমাৰ
নাও নহয় এ মানে কেনেকে লাগে দে, এই পাৰিজাত ফুল দেখিছা পাৰিজাত ফুলৰ যেনেকে পাতত এনেকে কলি এই তেনেকে লাগে ড্ৰেগন ফ্ৰুটচ টো
লিখি, চালোঁ ঊৱান, টু সি, যেনেকে ভাল লাগে তেনেকে ফলটোও খাবলে ভাল হ'ব।
ভাল অ, আৰু দামতটো মানে কি হয় এইবোৰ এতিয়া ধৰা ইয়াত নাপায় বেলেগৰ পৰায় এই বো এতিয়া ফাৰ্ম হিচাপে থাকিব পে লাগে চাগে ক'ৰবাত।
উম'
তাৰ পৰা আনি, আমাৰ ইয়ালৈ পোৱালে পোৱালে দাম বাঢ়িবই।
অহ'
ত সেই ফ্ৰুটটো মানে স্কিনৰ কাৰণে ভাল, এলোভেৰাতটো ভাল এলোভেৰা চো পাই নহয় খাবলৈ
পায় পায় উম'
উম'
মই আগতে এলবেৰা যুজটো তোমাক খাই পাইছো অলমান তিটিকি তিটিকি লাগে।
অ তিটিকি এ তিতা তিতা লাগে অ এলবেৰা তোমাৰ কিন্তু ফ্ৰুটৰ কিন্তু ফ্ৰুইটৰ যিবিলাক তোমাৰ লিকুইড হেৰি, সেই ফ্ৰুটছৰ লিকুইডটো খাই ভাল লাগে আকৌ। আইৰনো পাই তোমাৰ আইৰন, খালি মই আগতে এটা খাইছিলো দেই লালিমাহ, লালিমাহ বুলি আয়ুৰ বেদিক এ সেই বস্তুটো খালে তোমাৰ স্কিন টো ইমানেই গ্ল' আনে নহয়। মানে যিখিনি বেয়া হৈ আছে সেইখিনি তোমাৰ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰলৈ একদম হালধীয়া হৈ তোমাৰ প্ৰস্ৰাৱ ওলাই আহে, আৰু মুখনৰ উজ্জ্বলতা বৃদ্ধি কৰে। সেইটো এটা আয়ুৰ্বেদিক টনাৰ আছিলে।
অহ'
অ আয়ুৰ্বেদিক টনাৰ আছিলে কিন্তু অ এ সেইবোৰ মানে অকল যে আমি সানিয়ে সানিলেই যে ফলৰ স পাওঁ সেইটো কথা নহয় আমি মানে এ খোৱাৰ যোগেদিও সেইটো ফলপ্ৰসূ হ'ব পাৰো। টনাৰ হওক আহ
উম'
কিবা টনাৰ হওক বা সনাটোৰ ইউজ হওক, টনাৰটোৱে ভিতৰৰ পৰা কাম কৰে আৰু সনাতোৱে বাহিৰৰ পৰা কাম কৰে মানে। অকল এটা বুলিয়ে নহয় দুয়োটাই কৰিব পাৰি।
তাকে। ঠিক আছে, অ হ'ব ঠিক আছে অ। ত ফাষ্ট। ই মাত টো যে শুনিবলে সংগীতা